হেল্ল'।
কি কৰা?
এ আছো। কোৱা!
ভাত খালি?
নাই, ভাত খোৱা নাই। ক'ত ভাত খাইনো। কেইটা বাজিল? বাৰ-দেৰটা বজা নাই।
আমি অ', আজি মানে অলপ দেৰিকে ভাত খাম।
অ'।
পুৰা আম কাঠাল খালোঁ না, হজমে হোৱা নাই। আম, কাঠল কল, গাখীৰ, মুৰ
বাপৰে!
আজি যিমান আছে, মানে ভাল-ভাল, ভাল-ভাল বস্তু
ইমান আইটেম?
উম। তই কি খালি তে বাপুৰাম?
মই কিছুই খোৱা নাই।
উপৱাস যে, খাব লগা আছে। পূজাত পুষ্পাঞ্জলি লম। উম।
ত মানে আপুনি মানে অলপ ভক্ত?
ভক্ত মানে সেইয়ে আৰু ওপৰে-ওপৰে অলপ-অলপ। নাই, নাই। এই কাপোৰবিলাক ধুই দিছিলোঁ যে, এইবিলাক উঠালোঁ।
নহয়, মোৰ কাপোৰ গিলা লেতেৰা হৈছে।
আ মোৰ কাপোৰ আৰু কটেই এইলাক বিচনা চাদৰ
অ আমাৰ সিলা ধুইছে, খালি মোৰ কাপোৰ গিলা, কালি পিন্ধি যাৱাগিলা। ভ-ভাবছিলে একবাৰ ধুই দিম, পিছত আৰু বগা চাত না। ৰ'দ, পানী পৰিল আৰু এনে বেয়া হৈ যাব চাতটা।
উম এক ৰোডতে নুহুকালে।
উম আৰু পেণ্ট এটা বগা বগা মোৰ।
উম।
অ ভালকে ফটো উঠোৱা নাপালো যে, এতিয়া কেনেকাব লাগছে।
তাকেতো যিহেই যাব লাগিব আৰু এনেই ফ্ৰী টাইমত।
উম যাম কৈছে গেলে যাম।
যাম, মোকো খবৰ দিবিতো।
গৰমৰ বন্ধত আমাৰ গাঁৱৰে কাবে কাবি যাব বোলে। এতিয়া বেছিটো পইচা খৰচ নহয় না। এনে এনে বিনা পূজাত গেলেও বোলে তাতে ভাত পানী পায় বোলে।
ভাত পানীতে লাগে পালে পালোঁ নাপালে নাই।
অ পাই আৰু মানে।
হম।
ভাল লাগে কিবা যায় সেনে না। কালি ভাল লগা নাই এক
উম ভাল লাগছে মোক।
আহিব হ'ব ভাত
মানুহ মানুহ হয় কিমান না আমিতো এৰপে ওচৰতে।
অ অ কৰ কৰ পেৰে মানুহ আহিব
এটা কথা এটা
কৰ কৰ পেৰে মানুহ আহিব লাগছে।
উম। মানুহ গিলা দূৰত দূৰৰ পৰা আহে।
আৰু আমি ত অচৰতে যাবা নৰু।
অম্ববাচী যাৱাটা ভাল।
অ
থাকিলও থাকিবা পাৰিলো হয় আমি না? আজি আহিব পাৰিলো হয়।
পাল আৰু চক্ৰখান আৰু ৰাতিপুৱাহে আহিছে। অ আহিছে পুৱা আঠটা মান বজাত আহি পাইছে নেকি ঘৰত।
আহ তেনেহ'লে এ তাহুন ৰাতি আহিছে। থাককা নাই বোধয় তাহুন তেনেহ'লে।
নম দাস।
থকা নাই তাহুন তেনেহলে।
ভাইটি ভাইটি ক ক খবৰ পাতি ভাল না খুৰীহঁতৰ? অ হয় নেকি। খড়ী ক'ত গিছে ঘৰতে?
মন্দিৰত গৈছে।
অ আৰু খুৰা?
যোৱা নাই যাব
আহ অ হয় হয় নেকি
উম।
বৰ্তমান খুৰা কি-কি কাম কৰে? ঘৰতে নে কিবা কাম কৰে?
কাঠ মিস্ত্ৰী।
কাট মিস্ত্ৰী নেকি তোমাৰা, অ ৰাসমিস্ত কাট মিস্ত্ৰী অ এই-এই বিল্ডিংত কাম যে কৰে
বিল্ডিঙৰ বিল্ডিঙৰ নকৰে, এ দৰ্জা খৰিকি যায় বিল্ডিঙোত আজি লাগে না।
অ হয় নেকি। কোনটো দিম চেম্পু? এ ভাইটি কোনটো লাগব চেম্পু? প্লাচ কেইটা দিম? আমাৰ মানে অলপ দকাৰত কাষ্টমাৰ আহিছে অল বসুটো দি লওঁ। আপুনি কৈ থাকক মই শুনি পা শুনা পাই
আহ সেইটাইতো বোলো দি থাক দি দুটা তিনটা এনে ফ্ৰিতে।
অ অ এনে ফিৰিতে দিবা নৰি নহয় আমাৰ এনে বিজনেচটো মানে লজ হ'ব না।
অ অ লজ ত হয় না।
উম। উম আমাৰ এনে পইচা এনেই আল্টু-ফাল্টু হেৰি কৰিবা নোৱাৰি না।
অ অ হয় হয়।
আহিব কেতিয় ফুৰবা
তাকেইতো যাৱাই হব নালাগিছে কতো। যাম ৰ এই কেইদিনমান আৰু কেইদিনমান।
আৰু কেইদিন মান মানে একজাম যোৱাৰ পিছত। গা ধোৱা কি লাগব?
পৰীক্ষাটা যোৱাৰ পিছত।
অ কি অ ভালকে দিবি দে ভাই
পৰীক্ষাটো দিম, দিম, দিম। উম, ঘৰতে।
অ'।
কিমান পৰীক্ষাই দিলোঁ।
ভা-ভাত নাবনাই নেকি আজি?
ভাত বনাইছে, মইহে খালি খোৱা নাই।
অ', হয় নেকি? উম, কি আঞ্জা, কি আঞ্জা বনাইছা?
আজি মগৰ দালি আৰু আলু ভাজি নেকি।
অ ভালে দেখো নিৰামিষ।
নিৰামিষ।
নিৰামিষ খায় নেকি?
আজি নিৰামিষ খাব।
পূজা হিচাপত
উ, এ গাৱৰে পূজা না। অ, এতিয়া
অ, সেইকাৰণেতো।
কিন্তু আমাৰ অলপ দেউতাক অলপ ভালকে- ভালকে খোৱাব দেই আৰু মাইকটো যেন ইফালে ঘূৰি নিদিয়ে।
কিয়? দেউতাৰ ৰাস্তা মন নাযায় নেকি?
হলেও, মানে কথা আছেটো না। এনে মাইক কিতিয়া লগাই আপোনালোকে?
আহ, কেইটাবা লাগাল, মইতো ৰাতিপুৱা যাৱাই নাই। দুটামান, না দুটা না এটাই লগাই নেকি। একবাৰ মাত্ৰ গে, যাই সেনে ফুল কেইটামান দি হেনে, পাঁচ মিনিট মান বহি আহি গুচি আহিলো।
ফল-মূল কাটব লগা হোৱা নাই?
কাটব লগা হৈছে নেকি। মই ইলাৰ এইবাৰ কটা কাটিত নাই আৰু।
কিয়? তোক পাত্তা দিয়া নাই নেকি? না ৰিজাইন মাৰিছা?
গুচি আহিলোঁ।
গাঁৱৰ-গাঁৱৰ পূজা থাকবা লাগে। গাঁৱৰ চলি, তহন নাথাকিলে কাই থাকিব পূজাত।
সেইটাইতো, কিন্তু মোৰ যে ঘৰত কাম থাকে।
ঘৰততো কাৰ কাম নাথাকে, চবৰে থাকে।
উম।
গাঁৱত পূজা দি গাঁৱৰ চেঙৰা গিলা নাথাকে ডেকা গিলা।
উ, মই যাইছাম কি, ত্ৰিপাল-ত্ৰিপাল বান্ধচে।
খিচাৰি বনাই আছে নে নাই এখনে?
বনাই আছে, এতিয়াতো আগতে হ'ব।
এনে আইটেম কি কি লগত, কি কি থাকিব খিচাৰীৰ লগত?
চাৰি আৰু লাবৰা আৰ কি থাক ।
আৰু হলে নেদে।
নেমু টেঙা অ',
উম।
এনেই দে মন্দিৰৰ ভোগ ভালে লাগে, খিচাৰী খাই। ৰান্ধনীতো শিৱা হ'ব।
নহয় অভয় অভয় অভয় আৰু জেতেন।
ইয়াক অলপ আগতে এটা মানুহ বিচাৰি আহিছিল আমাৰ ইফালে।
কিয় বা?
অভয় হাজং ক'ত ঘৰ? তাৰ পিছত এই কেম্পৰ সিফালহে কৈ দেখে দিছে কাইবা একজন। কিবা লোনৰ মানুহ নেকি, লোনৰ মানুহ নেকি? লোনৰ মানুহ আছে, মই আৰু লো কিহৰ বা এখন আমি যেনকে তেনকে কৰিলো মই। দিবাই লাগিব নাই। নহয়তে উম, দিবায় লাগব
পিছত
দিয়া নাই মানে, আমাৰ ইফালে ঘৰ নহয়, কেম্পৰ সিফালে ঘৰ কলো।
অ'
ঠিকে আছে কিহৰ সেইকাৰণে আহে নাহে মানুহকতো সধিলেতো চিনি পালেতো ক'ব লাগিবই না।
উম।
উম। কাই কিহৰ কাৰণে আহে আহিবো আৰু নেকি। তই তই সুধছে কবা লাগব কবা লাগিবই চিনি পাং যখন কবা লাগ।
অ' মইতো চিনি নাপাওঁ কাইবা অভয় আজি যাম পিচৰে কিবা জানক চিন পাওঁ নে আমাৰ গাঁৱৰ।
আহহা
এইেই দুৰ্গত তিৰিটায় অ' আটাইল। লিপিকা তাই কয় ক কয় এইফেলে ঘৰ কেম্পৰ ফালে।
অ'
ঘৰত নহয় কল আৰু মই চিনি নাপাম।
আহ নামে গুনে চিনি নোপাৰ কি।
আহহা
মালটাক টো চিনি পাৱয়ে না।
মান তাক চিনি পাওঁ নামে গুনে চি নাপাং।
উম।
লোন ল'লে দিবাই লাগিব এতিয়কে নাক। খুসে শুকে শুুৱে মৰি গলেও দিবা মৰি গলেও দিবা লাগিব।
হয় দে না লোন বস্তু।
উম, তে। আ আটয় যায় চীলা যিবিলাক গোটৰ লোন গিলা লয় একজন যদি। এটা কিস্তি নেদিয়ে সেতিয়া গোটেই আৰু খেচৰা হৈ গ'ল বেয়া।
হয় নেকি।
ল'লে নে নিদিয়ে এত গুৰুপৰ ৰ।
এক একজনে যদি কিস্তিত যদি দিবা নোৱাৰে না।
উম, কিস্তি যদি ফেল ফেলাই। কিন্তু যেনেকে তেনেকে মানুহও ল'বা নোৱ লোন ল'লে।
উম।
তুহনতো আৰুলা নলায়ে তুহঁ আৰু দেউতাও দৰমহা পায়, তইয়ো দৰমহা পোৱা, মাদাৰেও পেঞ্চন পায়।
আমি লোন লৈছে চেল হেল্প গ্ৰুপৰ পৰা।
এই বিলাক গ্ৰুপৰ হে একটাককা সোতৰ এক। কা সোত্তৰ নহয় এতিয়া। অ' সেইতিয়া ভাল কিন্তু না এক টাককা সোত্তৰ তা।
এক টটকাৰো উপায় নাই এতিয়া ল'বাই লাগব তই নাই
ভাল একটা সোণ। দহ হাজাৰ ললে এঘাৰ হাজাৰ মাৰিব লাগে নহয় দে হাজাৰ টকা সুধ যায়
তে
কে যদি।
তই সি তাই সি তাই লৈ সেনা যদি বেলেগক লগাৱা আমিতো সিল লোয়। টো আমি ঘৰত লগাইছে।
অ' বেলেগ অ' ভাল না বেছিকে খাব পাঁচটাকে লাগা তোৰ বহুত ফাইদা।
আহ বেলেগক যদি দিয়া।
আমাৰ আৰু যে আমাকে নাতে আৰু শিলা পইচা।
নাতে তাকেতো।
আমাৰ যিহে পইচা।
এ লোন থোন অচৰ্য্য লাগে মোক মাহ টা গেলেই বোলে কৃষ্টি খা নাখোৱা জমা কৰ।
এটা নাজা নাজা হেন লাগে।
উম। দুইদিন পিছে পিছে বোলে পইচা দি, দুইদিন পিছে পিছে
সেনকাইটো।
আমিতো নলং নলং ভাবো নলং নলংকে ভাবো পিছত আৰু ল'ৰা